হেল্ল'।
হেল্ল'।
অ' কি কৰি আছে?
একো কৰা নাই, তুমি কি কৰিছা?
মই একো কৰা নাই, এনেয়ে বহি আছো।
অ' ভাত খালা? অ' খালো।
অ' মইও খালোঁ দিয়ক, ভালনে আপোনাৰ? অহ। অ।
তুমি কি কৰি আছা এতিয়া?
মই এনেই, হেৰি ক্লাছৰ পৰা আহিলে এনেই বহি আছো। আপুনি?
অ' মই এনেই শুই আছো।
অ।
তুমি কি ক্লাছ কৰিছ, পঢ়ি আছা নেকি?
অ' মই পঢ়ি আছো, এইবাৰ হায়াৰ ছেকেণ্ডাৰীৰ ফাইনেল দি পেলাই নাৰ্চিং কৰি আছো।
অ, অ। ক্লাছ কি কি কৰিলা?
হম?
ক্লাছ কি কি কৰিলা?
এই নাৰ্চৰ হেৰিয়ে শিকাইছে।
শিকাইছে।
নাৰ্চিংৰ বিষয়ে কি, কি কৰিব লাগিব ৰোগীক কেনেক। চিকিৎসা কৰিব লাগিব, সেইবোৰ শিকাইছে আৰু। আপোনালোকৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত, দাদিয়েক আছে। লৰা এটা আছে ছো। ছোৱালী এজনীও আছে।
অহ।
আৰু ঘৰত ধৰ বাপেকে, হেৰি কৰে মিছ পাকা মিস্ত্ৰী কৰে।
অ।
তেনেকেই চলি আছো আৰু।
অ।
উম তোমালোকৰ, হা?
ভালে বোলো নহ'লে
অ এনে তোমালোকৰ ঘ তাত যে গৈছা তুমি কি ভাড় ৰুমত আছা না নিজে হোষ্টেলত আছা
নাই ভাড়া ৰুম লৈ পেলাই আছোঁ। লগৰ আৰু আছে দুজনী লগৰ দুজনীৰ লগত থাকো কু ভাড়া ৰুমত,।
অ
ঘৰৰ পৰা দূৰ হয় যে মানে অ,। ভাল যোৱা'।
অ, অ।
সেইটো কাৰণে'।
ভালকৈ থাকিবা
অ।
মিলি জুলি
অ'।
এতিয়া ভাত খালা?
খালোঁ দিয়ক।
কি চবজি দি খালা
মাংস'।
অ,
দালি বনাইছিল। আৰু মাংস আপুনি?
মাহ, খালো এই হেৰি আছ'। চাহ ল'লো
অ'
দালি বনালো। আৰু হেৰি আলু পিটিকা বনাইছো।
অ ভালে লাগে দিয়ক তেনেকে খাই।
উম আহ মই ঘৰতে বনাইছো আমৰ আছা।
অ কেনেকে বনাই
তেলতটো ধৰি লওক কেৰাহীত দিব লাগে দি কেনে পগাব লাগে পগাই মছলা পাঁচফোৰণ এইবিলাক জিৰা চিৰা চব দিব লাগে। যি কেনে ত' তেতিয়া আমটো তাত ঢালি দি আকৌ পগাব লাগে পগাই তেতিয়া ধৰি লক টেমাত ভৰাই থৈ দি পেলাই দুদিনৰ'। পিছে পিছে ৰ'দত দিলে হৈ গ'ল।
অ ভালেই নহলে আৰু,
তেনেকেই ধৰে বনাই থৈ দিছো আৰু,
অ ভাল লাগে এনেকে আচাৰ দি পেলাই, আমি ইয়াত নবনাওঁ, এতিয়া বনোৱা নাই মানে ঘৰত বনোৱা লৈ আহে এই লগৰজনীয়ে লৈ আহে, তাৰপিছত ময়ো লৈ আহোঁ, এই ঘৰত বনাই পেলাই লৈ, আহোঁ
অ', অ'। তেনেকেই চলিছে আৰু। কৰে, কৰে।
কিহৰ খেতি কৰে?
ধানৰ খেতি কৰে, এতিয়া কঠীয়া ধানৰ পেলাই থৈ দিছোঁ, এতিয়া হাল বাই থৈ, দিছোঁ। তাৰপিছত আৰু তি হলে লগাম আৰু
অ'
লগাই দিম।
অ', কি কি ধান কৰে?
বৰা কৰোঁ, জহা কৰোঁ, ৰঞ্জিত কৰোঁ চব কাৰবাদাম কৰোঁ, জোনে যি লগাই আৰু
অ'
জোনে যিটো ভাল পায়
অ', আমাৰো তেনেকুৱাকৈ কৰে আমাৰ ঘৰত খেতি কৰে যে, অ
তাতে মালিকৰ ঘৰক কৈ দিবা, কৈ দি পেলাই তোমালোকে ভোল, জিকা এনেকে কৰি খেতি কৰিবলৈ চেষ্টা কৰিবা।
অ', নি চয়।
লগালে তেতিয়া তোমালোকেও খাব পাৰিবা, মালিকৰ ঘৰেও খাবলৈ পাৰিব।
অ', কম।
অ'
ভালে লাগে তেনেকুৱাকে, এতিয়া ঘৰৰ পাচলি খাবই নাপাওঁ, ঘৰৰ পৰা দি পঠিয়ালে খাওঁ নহলে আৰু বজাৰত যাই পেলাই লৈ আহোঁগৈ।
অ', অ'।
হেল্ল'। ঘৰৰ নিচিনা হ'ব নোৱাৰে।
বহুত দাম হৈছে পাচলি।
অ', পাচলিৰ দাম মেডিচিনৰ ওপৰতে ডাঙৰ হয় পাচলি।
অ'।
সেইটো কাৰণে ঘৰৰ নিচিনা হ'ব নোৱাৰে, ঘৰৰ পৰা দি পঠালে বেছি ভাল লাগে আৰু।
এনে লগৰ কেইজনীয়ে খালে ভাত?
অ খালে তিনিজনী একেলগে খালো ক্লাছৰ পৰা আহি পেলাই।
অ অ।
খাই পেলাই এতিয়া এনেই বহি আছো। এতিয়া অলপ দেৰিকৈ মানে নোট আছে লিখিবৰ কাৰণে তাৰপিছত অলপ লিখিম লিখি পেলাই তাৰ পিছ তাত পঢ়িম।
অ।
তাৰ পিছত সন্ধিয়াত
ব লাগিব
অ অকণমান দেৰিকৈ শুম শুই লৈ পেলাই তাৰপিছত উঠি লৈ সন্ধিয়া টাইমত পঢ়ি পঢ়িম আকৌ নিজ যে ৰান্ধিব লাগিব। তাছত ৰান্ধিম। তিনিজনীয়ে একেলগে ৰান্ধি তাৰপিছতে সাই সোম
উম।
তেনেকুৱাকে কৰি আছোঁ আৰু আকৌ ৰাতিপুৱা উঠি ক্লাছত যাবই লাগিব।
ক্লাছত ক্ষতি নকৰিবা
অ,
যি মেমে যি বুজাই তোমালোকে তাকে বুজিবা
অ', আপোনালোকৰ ভাইটি কিহত পঢ়ি আছে?
আমাৰ ভাইটিটো এইবাৰ ক্লাছ ফাইভত।
অহ ভালকে পঢ়িব দিব।
আহি ভাত খাই এবাৰ ওলাই গৈছে খেলিবলৈ পঁচিশ তাৰিখৰ পৰা পৰীক্ষা আছে।
অ,
ৰুটিন দিছে অ পঁচিশ তাৰিখ পৰা পৰীক্ষা আছে, কোন দিন
অ'হ।
হয়, পিছত এদিন বা দুদিন ক্লাছ হ'ব।
অ'। গৰম বন্ধ দিবই এনেও জুলাই মাহত আৰু, নাই নাই আমাক বন্ধ নাই, নাই নিদিয়ে আমাক বন্ধ।
ফুল ক্লাছ আছে আৰু তোমালোকৰ।
অ', ক্লাছ ফুল থাকিব।
এনে মেমজনী ভালনে?
অ', ভালেই দিয়ক।
লগত থকা আৰু যে বেলেগে যে আছে যে ক্লাছত সেইবোৰ ভালনে বেয়া?
অ', ভাল চবৰ লগতে মিলা প্ৰীতিৰে থাকো। আমিও বেলেগৰ পৰা অ', সিহঁতেও বেলেগৰ পৰা অহা আমি যদি মিলা প্ৰীতিৰে নাথাকোঁ কেনেকৈ হ'ব।
অ', অ', মিলি থাকিবা অ যিকোনো বস্তুটো আনিলে মিলাই ভগাই। খাবা।
অ', মিলাই ভগাই খাওঁ, উম।
মেমৰ কথা শুনি চলিবা।
অ'তেনেকে চলো, অ'। তাৰ পিছত এ মালিকৰ ঘৰৰ লগতো মিলি থাকো, আন্টিৰ লগত। আন্টি আহে, বহে। কেতিয়াবা আমিও যাওঁ। কিবা বস্তু লাগি যাওঁ দৰকাৰ হ'লে, তেনেকে।
তেনেকেই মিলিয়ে চলিব লাগিব।
অ' আপোনাৰ খবৰ ভালনে?
ভাল, ভাল। ৰাখিছে আৰু।
অ'। আপোনালোকৰ হেৰি আছেনে নাই, এনে তাঁতশাল বয়নে? কাপোৰ।
তাঁতশাল বোৱ, বেলেগে বুৱে। আমাৰ ঘৰত নাই সেইবোৰ। বোৰ বেলেগে বোৱে দেখিছো আৰু বোৱা গামোচা বৱে চাদৰ বোৱে। চেলেংকাপুৰ। বুৱে।
অ'।
তেনেকে বুই বুই বিকিয়েও, ৰাখেও ঘৰত।
অ'।
এনেই নিজৰ ঘৰত নাই বাৰু সেইটো ব্যৱসাৰী।
অ', ভাল লাগে তেনেকুৱা বোৱা কাপোৰ, আজিকালি বুঢ়া বোৱা কাপোৰ নাইকিয়াই হ'ল।
অ', নচলে আজিকালি ইয়াত।
উম। আপুনি ৰান্ধি বাল ভাল পায়নে?
উহ। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'-হেল্ল'।
অহ।
আপুনি ৰান্ধি ভাল পায়নে?
কাক।
ভাত চবজি বনাই ভাল পাইনে? ৰন্ধা-বঢ়া কৰি
পাওঁ।
অ'। কি কি বনাই ভাল পায়নো আপুনি?
ভাজিও বনালেও ধৰ ভালপাওঁ, পিটিকা বনালেও ভাল পাওঁ, মাংস চবজি হ'লেও ভাল পাওঁ, বনোৱাত ধৰিলেও নিপিছোৱাও আৰু যি বনা পো ধৰি লও, যোগাৰ কৰি লো, সেইবোৰ ৰান্ধিয়ে ধৰি লও শেষ কৰি ল' শেষ কৰি দিও।
অ'।
সেইটোত পিছুৱাই নাথাকো ৰান্ধিবৰ কাৰণে।
অহ।
তুমি টান পোৱা নেকি?
নাই নাপাওঁ। এ এতিয়াতো নিজে বনাও।
অ'।
ভাল পাওঁ। এনে চবজি -তবজি বনাই পেলাই মাছৰ, বিলাহীৰ লগত আলুৰ লগত বনাও, তাৰপিছত কেতিয়াবা লাওৰ লগতো বনাও।
অ'।
তাৰপিছত মাংস বনাও। কেতিয়াবা পিয়াজ দি পেলাই ঘূণা বনাও কেতিয়াবা অ' আলু দিও বনাও, দাইল ভাজিও বনাও।
অহ।
কেঁচা-পাচলি। সেয়ে হ'ব দিয়ক নহ'লে মই আপোনাক পিছত ফোন কৰিম, মোৰ কাম এটা ছে
অ' হ'ব, হ'ব ৰাখা।
অ' হ'ব।